হেল্ল' হয় ভালনে খবৰ আপোনাৰ?
অ ভাল ভাল
অ অ অ অ আছো আছো ভালে আছো।
তাকে কি কৰি আছা এতিয়া?
এইয়া ভাত বনাই আছিলো মই মানে মাংস বনাই আছোঁ। ছাগলীৰ মাংস
তাকে আলহী আহিব।
অ অ আলহী আহিব সেইকাৰণে আৰু ছাগলী মাংস বনাই আছোঁ।
উম
তাকে মানে মাংস খন বনালো আৰু এই ছাগলী মাংস আনিলো আনি মানে এ পিয়াজ কাটি তেনেকে পিয়াজ খিনি অকনমান ভাজি ললোঁ
অ
তাৰপিছত তাতে মানে ই কৰিলোঁ পিয়াজখিনি অলপ ভাজ খোৱাৰ পিছত মানে কি কৰিলো আদা নহৰু অকমান দি দিলোঁ। দি পেলাই ধুনীয়াকে সেইখিনি মানে ভাজিছো আদা নহৰু তাৰপিছতে পিয়াজ তাৰপিছত তাত আৰু বিলাহী দি দিলো বিলাহী দিলে মানে অলপমান সোৱাদ ভাল লাগ তো অ তাকে বিলাহী অকমান দিলো। দি পেলাই এইখিনি তাৰমানে মই ভাজিলো আৰু
অ
তাৰ পিছত সেইখিনি ভাজি আছো। আজি যেতিয়া মানে মাংসৰ পৰা অলপমান পানী ওলাব। তাৰপিছত মাংস খিনি বহাই দিছো আৰু মাংসৰ পৰা যেতিয়া অকমান পানী ওলাব পানী খিনি মানে হেৰি হ'ব লব লাগিব আৰু পিব লাগিব অ অ অ
হে সোৱাদটো উঠিব
অ অ তাকেই, তাৰপিছতে আৰু এনেক- কে পানী খিনি খোহাৰ পিছত আৰু মছলা পাতি অকনমান দিছো আৰু দি পেলাই তেনেকে বেছি মছ- মছলাও দিয়া নাই মানে সৰু ল'ৰা ছোৱালীয়ে নাখায়তো মচলা বেছি
হয় হয়
সেইকাৰণে আৰু মছলা বেছি দিয়া নাই। কমকে মচলা দিছো অ কে আৰু তাৰ পিছত আৰু তেনেকে পানীখিনি অকণমান পোহাৰ পিছত আকৌ পানী দি দিম যাতে মাংসখিনি অকণমান সিজে আৰু নিসিজিলে
অ সিদ্ধ হব লাগিব নে
অ অ
উ
তাকে মাংস খিনি তেতিয়া সিজাব লাগিব আৰু।
বাকী আৰু কিবা বনাবানে
অ অ মাংস থাকিব তাৰ পিছত কণী তেনেকে চবজি এখন ব বনাম
হয়
তাৰপিছত আলু কণীৰ তেনেকে সিদ্ধ কৰি থৈ দিছো তাৰপিছতে এইখিনি আৰু কণী এনেকে বাকলি গুচাই ভাজি আলু দি পেলাই তেনেকে পিয়াজ পিঁয়াজ দি বনাম আৰু
অ বাকী বাকী একো নবনোৱা
বাকী আৰু ভাজি এখন থাকিব এই লেচৰা আলু তেনেকে ভাজি এখন আৰু আপোনাৰ ভাত থাকিব
হয়
তে পিয়াজ দি তাৰ পিছত লেচেৰা আলু দি তেনেকে ভাজিম আৰু
অ অ তাকেই
এ আৰু
ব বনোৱা সোনকালে আমাৰো
অ তাকে বনাই আছো আৰু
তাকে টো
উম
এ আলহী আহিল নে নাই
অ আলহী অহা নাই আহিব আৰু এ আলহীয়ে তাৰমানে আহি পেলাই ফুৰিব গল তাৰপিছত ফুৰি পেলাই আকৌ আহিব ঘৰত আমাৰ ঘৰত আহিব ফুৰি মেলাই আহি তেনেকে ভাত ছাত খাই সিহঁতি শুব আৰু আমাৰ ঘৰতে শুব
অ তাকে ত
তেনেকে বাকী আপোনালোকটো। হা
তোমালোকৰ ভাল
অ অ অ ভাল ভাল একদম বহুত ভাল তাৰপিছতে তাক সেই আৰু আৰু আপোনালোকৰ ভাত হ'ল নে
বনাই হে আছো এতিয়া।
অ অ অ
উম
এ আছে দিয়ক আহ কি বনালে।
আমিও মাংস বনালো কণী বনালো। চব্জি এখন বনালো ভাত বনালো দালি বনালো।
অহ
অ
সি আছে বাৰু
অ
অ তাকে এহ এতিয়া মাংস আৰু বিভিন্ন হেৰিত বনাব পাৰি মানে বিভিন্ন হেৰি কৰি পেলাই এনেকে বনাব পাৰি আৰু অ মুৰ্গী মাংস। হ'লেটো আৰু ভাল মানে বি বহুত কেইটা হেৰিত বনাব পাৰি।
অ বহুত কেটা আইটিয়েম কৰি
অ অ থাকে ছাগলী মাংসৰো থাকে কিন্তু মানে মুৰ্গী মাংসৰ বেছি ভাল আৰু এনেকে বহুতকেইটা হেৰিত বনাবৰ কাৰণে বেছি ভাল। হয় আৰু সোৱাদো হয় তিলেৰেও তেনেকে বনাব পাৰি তিলৰো বিৰাট ভাল লাগে অ।
অ
তাৰপিছতে আপোনাৰ এইয়া অহ বাটাৰ কেনেকে বাটাৰ এনেকে বনাব পাৰি। তেনেকে দি পেলাই সেও ভাল লাগে মুৰ্গীৰ মাংসত।
ভাল লাগে কিন্তু এতিয়া বৰ্তমান গৰম পৰিছে নহয় উ গৰম পৰিলে ও বৈ যাব পাৰে।
উম উম উম সেইটো হয় বাৰু তাকে।
উম
তাকে আৰু
বাকী আপোনালোকে কি মাংস বনাইছে
এ এনেই মুৰ্গীৰ মাংসই বনাইছো আৰু উম উম আমি আৰু এই পিয়াজ পিয়াজ আদা নেমু অলপ জলকীয়া দিছো তাতে আলু আছে। সেনেকে চিম্পুল কে বনাই দিছো আৰু
অ অ তেনেকেও ভাল লাগে ভাল লাগে। মানে অ পুপেচি আঞ্জা নালাগে আৰু এনে অলপমান থপথপিয়া হৈ থাকিলে ভাল লাগে। আৰু খাই উম উম বহুত বেছি আঞ্জা নালাগে।
নালাগে সোৱাদো নহয়। বেছি হ'লে উম।
কম আঞ্জাতে ভাল হয় আৰু সোৱাদ হয় ধুনীয়াকে। উমহ সেয়াই আৰু।
তাকে বাকী তোমালোকৰ পৰিয়ালৰ শব্দ হেৰি প পৰিয়ালটো ঠিকে আছে
অ অ আছে আছে আছে চবে ঠিকে আছে অ। আছে ভালে আছে চবে।
উম। তাকে তাকে।
অ অ ই বনাই আছো মাংস খিনি মানে পানী খিনি হেৰি কৰিলে অ পানী খিনি শুহিলে তাৰ পিছত আলু দিলো। আলু দি মানে আৰু ভ ভাজি আছোঁ আৰু
অ হোৱা নাই আৰু
নাই নাই নাই হোৱা নাই হোৱা নাই মানে অকমান টাইম লাগিব আৰু অলপ পিছত হ'ব।
সেইটোৱে মোৰো হোৱা নাই ৰবা।
অ।
উম বনাইহে আছোঁ।
উম উম উম।
উম।
ঠিক আছে তেতিয়াহলে বনাওক আৰু
অহ ঠিক আছে।